অ, শুনিছেনে?
অ, শুনিছো কি কৰি আছা।
অ, এয়া চাহ খাই আছো।
উম, আমিও চাহ খালো। হেৰি ভাত খোৱাও দেৰি তাৰপিছত অকমান কৰিলো পনি নগলে কা বাৰু কাৰেণ্টটো নাছিলে এই ম মাত্ৰ আহিলে আকৌ কাৰেণ্টো।
আমাৰ ইয়াতো নাছিলে আহিলে ৰাতিপুৱা।
বেটাৰী একেবাৰে ডাউন হৈ গৈছিলে। আহিলে এতিয়া। অ, তাৰ পৰা অ' আজি আকৌ হেৰি বা হতৰ ল'ৰা পৰীক্ষা আছিলে ন সি আহিছিলে যে। ভাইটিৰ লগত, অ'। তাৰপিছত এই বৰষুণ দিলে আকৌ, সেহঁতি বাইক লৈ আহিলে আকৌ বৰষুণ দিলে তাৰপিছত। ত ইয়াতে সোমালে আকৌ কাপোৰ চাপোৰ অকণমান চেঞ্জ কৰিলে সলাই মেলি গ'ল আকৌ পৰীক্ষা চৰীক্ষা দি সি অকমান বজাৰো কৰিলে যে।
অ'- অ'।
বিচালত বজাৰ চজাৰ কৰিলে তাৰপিছত আ মাজুবা ঘৰলে অকণমান গ'ল নেকি তাৰপৰা আহিলি বাৰু আহি পেলাই আকৌ মই আকৌ বোলো ইয়াতে ভাতকেইটা খাই যাবি, মাংস চাংস দি ভাত বনালো। পটল আলু খাই ভাজিলো, দালি অকমান বনালো আৰু পটল আলু ভাজি তেনেকে নেমু চেমু পিয়াজ চিয়াজ কাটি দিলোঁ খাই পেলাই অকমান শুলে সেহঁতৰ ভাগৰ লগ লাগিলে যে। তাৰপিছত আৰু এতিয়া গ'লগে চাহ এক একাপ খাই, পাবগে আ আমোনাই কি কৰিছে।
এইটো আছে এ চাহ চিপচ খালে তাৰপা মিঠৈ খালে খাই পেলাই পানী খাই আছে।
উম, চাৰ থাকিব নেকি আজি।
আজি থাকিব অ' কাইলে বন্ধ যে পৰসিলৰ পৰা বন্ধই দিব নহয়। মানে কাইলে বন্ধ দিব, পৰশিলৰ পৰা এক তাৰিখ নহয় বন্ধই নহয়। বিদ্যালয় বিলাক, তাৰপা কাইলৈ বন্ধ দি ঘৰলে যাবগে আকৌ উম্, কাপোৰ কানি কিবা আছে লৈ যাব।
অ' আকৌ ল'ৰাৰ কাৰণে তাতে টাউনৰ ৰুমো বিচাৰিছিলে বোলে।
কৈ আছিলে অ' ভাইটিয়ে, কৈছে ৰুম চালে এনেকে ভিডিঅ' দি থৈছ চিলে ৰুমগীটা ধুনীয়া-ধুনীয়া।
উম-উম সেইয়াই বেছি ধুনীয়াটো অকমান দামটোও ধুনীয়া।
সেইটোৱে পিছে যিমান সুবিধাটো চাই পেলাইহে দামতটো ল'ব। তেনেকুৱা আমাৰ এই গাৱলীয়াতে দেখোন তিনি চাৰি হাজাৰ টকাৰ তলত
সেইটোৱে সেই এটা তেনেকে সেই তিনি হেজাৰ আঠশ টকা কোৱাটো সেইটো দেখিছাই নহয়।
উম, সেই সিমানতটো ৰেণ্ট মানে সিমানটো দামৰ ভিতৰতে পাব চাৰি হেজাৰ ভিতৰত।
উম।
আজিকালি দুহেজাৰ পঁচিছশ টকাৰ ৰুম পালে ইমান সুবিধা নাপায়। উম, তাৰ মানে অকণমান হেৰি হ'ব সৰু হ'ব বহুত সৰু হ'ব নহ'লে এনেকে ৰং চং নকৰা তেনেক
থাকিব তেনেকুৱা বাহিৰত হ'ব পাৰে বা হেৰি হ'ব।
উম, সেই তেনেকুৱা নিচিনা হ'ব, তেনেকুৱা নাপায়। চাৰি হেজাৰ ভিতৰত পাব বাৰু তেনেকুৱা, সেই চে তিনি আঠত্ৰিছ শটকীয়াটোও ভাল বেয়া নহয়, তাকে পাকঘৰটো একে লগতে আৰু।
অ' সেইটো অ' সেইটো মই কৈছো পঢ়িবলৈ হ'লে এইটোৱে যথ অ, অ'।
কি অকলে থকা এটা দুটা মানুহ থাকিলে ইমান দিগদাৰ ন
এ এদিন দুদিন তেনেকে থাকিবলে হ'লে অকমান হেৰি কৰিব পাৰিলে নিজৰ সুবিধা মতে কিবা এটা কৰি পেলাই থাকিব পাৰিলেই হৈ গ'ল ন, কেতেবা গ'লেও কোনোবা, নহ'লে এনেই পঢ়াত বা চাকৰি কৰি থকা অৱস্থাত থকাটো বেলেগ পঢ়ো কোনো বেলেগ হয় নাই বাৰু।
পঢ়িলে অকমান কষ্ট কৰি থাকিব লাগিব আও।
অ'। তেতিয়া অকমান হেৰিটো মিলেগে, এইফালে খৰচটো সতি মিলি যায় আৰু।
সেইটো এতিয়া সেহঁতে মাজত ধৰি আকৌ দিগদাৰ হৈ যায় যে।
উম।
সেইয়াই আজ কালি সিহঁতৰ হেৰিহঁতৰ মাজুবাহতৰ তাত ভাওনা আছিলে।
ছোৱালীয়ে কিবা ৰজা লৈছিলে নেকি? ছোৱালীয়ে মই ফোন মৰাই নাই এতিয়ালে পাই।
কৰোৱাা ৰজা হে ন ময়ো ফোন মৰা নাই হয়তো যে কৰোৱা ৰজা লৈছো। সেয়াই আবৌ ধনু ভঙা।
অ', বা চাবলৈ গৈছিলা নাই?
গৈছে এই বিলাক লোৱা
এই ৰবা আমাৰ কালি নামঘৰটো ইয়াতো কেইবেইজনেও মোক কৈছিলে আহি আহিব দেই বৌ বুলি কোৱাবিলাকোও কৈছে ডাঙৰ মানুহে কৈছে আহিবা, আহিবা-আহিবা। সে বৰ ধুনীয়া ভাওনা হব মই বোলোঁচাকে মই এদিন অখ আগত নে দেখি গৈছিলো ভাবিছো দেই ভাওনা চাবলৈ এইবাৰ আহিম কিন্তু আকৌ কাল অ' কালি নহয় চাবলৈ যাবলৈ কিন্তু মাইনা পৰীক্ষা যে মই বোলো আৰু তাকে এই দোকানত বজাৰ কৰি থাকো ন মানুহ এজনে কলে কৈছে সেইটোও হয় বাৰু।
ভাওনা আমি সেই চোৱাই নাই এই আমাৰ নামঘৰত হে ভাওনা আছে অ ইয়ে হেৰি হতে ভাওনা ছোৱা এই বিৰাট ভাওনা সমাৰহতে তাৰপিছত মানে চোৱা মানুহ এতে নাই চোৱা।
কালি কিমান ধুনীয়া গা হে খবৰ হোৱা নাই ইমান ধুনীয়াকে উঠিছে দিনতটো একদম ধুনীয়া বহুত দেৰিলৈকে চাৰিটা চাৰে চাৰিটা গাইে আছ তাৰপিছতহে সামৰিছো নহয় নহয় খেলৰ বুলি নহয় এইটো হেৰি আঞ্চলিক নামঘৰ চবৰে হয় মানে চবৰে হয়।
অ'।
তাৰপিছত ইচ্ছা আৰু তুমি যাব পাৰা মানে তেনেকুৱা তাৰপিছত তাৰপিছত হেৰি আমাৰ হেৰিও আহিছে
যোৱা হলে ভাল আছিলে মিঠৈ চিঠৈ পালে হেনে। আমি আকৌ আজি তাত সোমাব বুলি নাজানো নহয় সেইখন যে হব। মিঠৈ চাৰিটা নে মিঠৈ চাৰিটা আছিলে নেকি চাৰিটা মিঠ এতিয়া আমি সেইা এফাল এফাল দি খালো দুটা ফালি। চাহ খালো চুমি বা হতে বোলে কালি দুটা নে তিনিটা দিলে। বাহতৰ হলে তাৰ পিছত সেই বাকী আৰু দুটা আছে। আছে, ভাইটিহঁতে খোৱা নাই যে চাহ খাব পাৰিব।
অ'।
তাৰ পিছত সেয়া সিহঁতে এতিয়া চৰ্টকাট হৈ যায়। ভাত হে মই কলোচোন মাংস ধুনীয়া আছিলে মাংসকণ গোটেই অকন ভাগ কৰি খাই পালো ল'ৰাকে সৰকে দিছো সি আকৌ দালি নাখায় নহয় একোৱে নাখায় নহয় বেলেগ বস্তু।
কালিও আমাৰ ঘৰত ৰাতি মাছ মাংস তাৰপা ৰাতিপুৱও তালৈ বাতি থৈ দিছিলে নহয় খাই গৈছে।
তাৰপিছত সেই আকৌ ভাজিকন খালে বাৰু ভাজিকন ধুনীয়া হৈছিলে সেইকাৰণে ভাজিকখন খাইছে বাৰু সি ভাইটোক আকৌ কালি ভাজিও আছিলে সেয়াও দিলো বাৰু সি নাই খোৱা। ঘৰৰ বিন জলকীয়া অকমান কাটি দিলো গোল নেমু সৰু সৰু হলেও ছিঙি আনিলো দুটা সেয়া তেনেকেইে খালে।
উম।
তাকেহে।
মাইনাৰ পৰীক্ষা কেনেকুৱা হ'ল আজি?
পৰীক্ষা ভাল হৈছে বুলিয়ে কৈছে হলেও বহুত টান আহিছে বুলি কৈছে আমাৰ মানে বনাই দিছে হেনো প্ৰশ্ন মাষ্টৰ।
অ'। কেই নম্বৰ পৰীক্ষা বা কিমান নম্বৰ?
পঞ্চাছ নম্বৰ।
পঞ্চাছ অ সিহঁতক লগ উ মানে লৰাহত পোৱালে পালেহি নে সি
অ', আগতেয়ে পালেহি, ইহঁতৰ দেৰি হৈছে নহয় আহা আমাৰ তাৰ চাৰে আঠটা পৰা পৰীক্ষা আৰম্ভ হয়, অকনমান বেছিকে, আজি অকনমান সময় বেছিকে দিছে বুলি কৈছে, অকনমান হল ছাইঞ্চ যে, তাৰপৰা কছে হেই দচটা পঞ্চল্লিশত শেষ হৈছে বুলি কৈছে, দচটা পঞ্চল্লিশতে শেষ হৈ যায়, এনে কাইলৈ আকৌ ইংলিছ আছে বাৰু, ইংলিছত ইমান চিন্তা নাই।
অ
মা শুবলৈ দিছে তিয়া।
তাকে কিনে লগৰ লগত আছে আৰু।
লগৰ লগৰ অ স লগৰ লগৰ। তা পা কি কম বুলি ভাইছ।
আহাৰ দুদিন।
এই আম আমাৰ পথাৰত সেই জাল চাল পতা নাই নে একদিন।
নাই পতা নাই পতা। হেৰি যে বৰষুণতটো কম তাৰ পৰা আকৌ দিছে যদিও পতা নাই সেই ইমান নালাগে যে মাছবোৰ। ইমান পাতিছিলা সে চাৰিটা পাঁচটা ছটা এনেকে লাগে।
উম উম।
তাৰ পিছত সেইকেইদিন পতাগেই নাই।
অ আমাৰ হেৰিহঁত নাহে নি আজিকালি দিগদাহঁত আমাৰ ঘলে নাহে নি।
আহে। ু অ দুদিন মাহ হল অহা নাই বাৰু সিহতৰ সকামৰ পিছত এদিন আহিছে। লে দিগদা।
অ জেঠাইহঁতৰ ঘৰৰ মানুহবোৰ আজিকালি কমিয়েই গ'ল অহাতো।
উম, সিহঁতৰ মানুহবোৰ হেৰি আকৌ সময় নকিয়া নিচিনা। চনে আকৌ, ল'ৰা ছোৱালীবোৰ স্কুললৈ যায় ছোৱালীজনী আঢ়ৈটা বজাত ছুটী হয়হে। বিদ্যালয়লৈ। ছুটি হোৱা তপৰা আকৌ উম মানে দিগদাৰ নাথাকে যে কামত আঁতৰত আঁতৰত।
অ অ অ আমাৰ সেইদিনাখন হেই মাজু জাঠা উম জয়পুৰৰ মাজু জেঠাই ইহঁতৰ ডাঙৰ দাদা আহিছিলে।
অ কৈছিল লে অ।
বহুতেই। আমি নাছিলো ঘৰত তাৰ পিছত মাইনাই ভিতৰত শুই আছিলে তাৰ পৰহি সোমালে ভাইটি। ফোন অ ভাইটিলৈ ফোন মাৰিলে ভাইটিয়ে ফোন মাৰিছে মইো তেতিয়াাহলে আমি ৰ আহিছোহে, যাম তাৰাপৰা ভূৰাই দেে বহি আছে ধুনীয়াকে ফেন চেন দি। বহি পেলাই সেই তাৰ পিছতহে চাহ তাহ বান্ধ দিছো। খাই বৈ বহুত দেৰি বহিলে মোবাইল চিলাই তাৰপা গ'লগে আউ।
ভালেই হ'ল, সেই যাই য যায় আকৌ আমাৰ ঘলেও আহিছে।
অ সেই সেই আকৌ ইয়াত সেই বৌ ভা অ বৌ ভায়েকৰ ঘৰত হেৰি আছিলে অ, তালৈ আহিছিলে বৌক লৈ। মোৰ কথা।
অ এদিন আমাৰ ঘৰতো ওলাই ছিলেহি।
উম।
জলপান চলপান খালে খাই মেলি গল।
অ', আমাৰ এই ৰাস্তাটো চাই গলহি। নহয় আমাৰ দৰ্খাস্ত দিছিলো নহয় চহী তহি কৰি পেলাই আমাৰ ওচৰৰ মানে মানুহে,
অ, '।
তাৰপিছত এই আহিছিলে এম এল এ চাই গৈছিলে তাৰ পৰাা আমাৰ ৰাস্তাৰ মূৰতে উম বোৱাৰী এগৰাকীয়ে দোকান দিছে মানে গি গিৰিয়েক ও আছে আও লগত। উম সেই ডাব বেচে এ কুঁহিয়াৰ ৰস বেচে এনেকে। তাৰ পৰাৰা সেইজনীক গামোচা পিন্ধাইছিলে নেকি মই এতিয়া ফটোতহে দেখিছো।
অ হেৰি যে দিছে যে দোকান চোকান সেইটো কাৰণে চাগ মাইকী মানুহৰ কাৰণে।
তাৰপা তাক কুঁহিয়াই ৰ খাবলে দিছে এম এল এ জনক।
উম। ভালেই আছে। তই আহিলে ভাল হ'ব ৰাস্তাটো তেতিয়া, বোকা-পানীবোৰ
মানুহে বুজিব লাগে, ভাল হ'ব।
অতাই দিছে নহয়।
এইয়া গোটেই দোকানেই দুখন দোকান গম পালা নাই?
উম এতিয়া আপোনালোক অ, সেই আগফালৰ ঘৰ যে হেৰিয়ৰ ঘৰ ডিলাৰ যে আছে সিহঁতৰ ৱালখন কিমান আগলে বেকা, ভেমুচা হৈ আছে ৰাস্তা ফালে বহুত হেৰি কৰি দিছে।
উম উম সেইটোৱে কথা। সিহঁতৰ এই হেৰিয়ালকে ৰা হেৰি চৰকাৰী মাটিহে।
হম
কে অ, তাকেহে। মুনুৱে কি কৰি আছে? খেলি আছে? অ শুবলৈ দিছো
অ, সেই অংগনাবাদীৰ পৰাই কিতাপ দিছিলে, স্কেল দিছিলে, জামিতি দিছিলে। তাৰপৰা আকৌ এইবোৰ চব হেৰুওৱালে কালি, ভাঙি জ্যামেতিটোও দুফাল কৰিলে। পেঞ্চিলো হেৰুওৱালে ইস কালি দিছিল অ কালি নহয় সেই পৰহি। পৰহিয়ে দিছিলে, কালি সেইবোৰ এদাই কৰিলে সব ভাঙি চিঙি।
নেপায়, কেলেই ভাঙিলা?
তাৰপা সেই কিতাপখন আছে, কিতাপ এতিয়া কিতাপখন পঢ়ি আছে। জীৱ-জন্তু, অ, জীৱ জন্তু থকা।
অহ কালি ল'ৰা ল'ৰাই পঢ়াই থকা ভিডিঅ' দেখিছো। অসমীয়া ক'ব পৰা হৈছে নহয়, তাক পঢ়াই গম পাইছা নে নাই? ই
এই ৰখা। উম।
চিঃ! কটা খায়নি? অকমানিয়ে
অ, আমাৰ ই অসমীয়া কয় নহয়, এতিয়া এই বস্তু বোৰ চিনি পায়। এইটো খায় পাণ্ডা কিবা কিবি সেইবোৰ। কৈছে চিনি পাই নহয় এইটো--এইটো পাণ্ডা বল টো খাই দে। দেখুওৱাই আছে এইটো পাণ্ডা। তুমি জেঠাইক কৈ দিয়া, অ, পঢ়ি আছো বুলি কৈ দিয়া। পঢ়িছো বুলি কৈ দিয়া আৰু নপঢ়ো মই, এইয়া নপঢ়ে আৰু।
অ আৰু নপঢ়া? বাঘ, ভালুক, সিংহ আকৌ কি? হৰিণাই এইবোৰৰ হে চাই থাকে।
সেইবিলাক উট, জিৰাফ আৰু এইবিলাক বস্তু আছে কুকুৰ, মেকুৰী।
ছবি চাই ক'বলৈ দিব, ডাঙৰ হ'লে।
সেইকেইটা সেই গৰুকেইটা চিনি পায় আৰু উম। মই মৰাই নাই আজি মই আজি ফোন কৰাই নাই সিহঁতৰ
তাকে হে, তাকে হে পায় মানুহবিলাক আৰু সবেই নিজৰ-নিজৰ কামত ব্যস্ত আজিকালি।
ব্যস্ত টোপনি খতি চাগে কালি। আজি ইহঁতৰো টোপনি খতি চাগে উম, মানে মই অকণমান শুলো ল'ৰাৰ লগত।